অ', নমস্কাৰ।
নমস্কাৰ।
অ', কি কৰিছে।
কৰিম আৰু আছো দিয়া এনেই মোবাইল চাই আছো নাই খোৱা নাই খাম আৰু
অ',।
তেখেত মানে নাছিল দেৰিকে খোৱা যায়। মানে তেখেত নাছিল ঘৰত' এতিয়া আহিছে। হে বনাম আৰু এতিয়া আমাৰ মানে তেনেকে হয় অলপমান
অ', অ', ঠিকে। নাই মই ঘৰত নাই ৰৱা মই ওলাই আহিছো অলপমান।
কৌলই আহিছা।
উম কিমান আৰু ঘৰত থাকিম‌ হেই কাৰণে অকমান অকমান ওলাই আহিলোঁ আৰু এ এনেই আৰু কিবা খাবলৈ আহিছিলো।
অ', ফাষ্ট ফুড খোৱা মানে তুমি।
খাওঁ মই। ফাষ্ট‌-ফুড আৰু নাখামনে আৰু কোনেনো নাখায় ফাষ্ট-ফুড।
ফাষ্ট ফুড খোৱাটো বেয়া দেই।
বেয়া বাৰু হয় কিন্তু নাম মানে গম পালেওঁ নামানে নহয়। খোৱা টো যাবই আৰু আপুনি নাখায় নেকি।
তাৰমানে জিৱাখনে নামানে
অ জীভাখনে নামনে আপুনি নেখায় নেকি।
নাই মই মানে মই এইবিলাক নাখাওঁ দিয়া বাকী ল'ৰা ছোৱালীয়ে খাই কিন্তু টো আৰু কি সিহঁতকতো মানা কৰিব নোৱাৰি মই কওঁ কোৱাতো কওঁ কোৱাতো কওঁ কিন্তু খং কৰে
অ খং খোৱা মানুহ খাবয়ে আৰু এ
এ খোৱা মানুহ খালে আৰু হয় নেকি বেয়া বস্তুতটো আৰু বিষ বুলি যদি কয় কোনোবাই যদি বিষ খাইছে। খোৱা মানুহ তো খাবয়ে সেই তেনেকুৱে খাব লাগে বিষো খাব লাগে তেনেহলে
নহয় বিষতটো আৰু এইটো বহুত বেলেগ ন বিষ
এইটো সেই এইটো পাছপটটো নহয় নহয় কিন্তু বি এয়া ফাষ্ট ফুডতো লাহে লাহে কাম কৰে লাহে লাহে মানে বেয়াৰ পালে নিয়া বিষটোৰ লগে লগে কৰে
অ ইমানো মানে খাব ডেইলি খালেতো হবই দিয়ক চোন। মনে মানে এৰি এৰি খালে একো নহয়
দুদ দুদিন সেনেকে যদি আপুনি সদায় সপ্তাহত যদি সদায় খায়। এতিয়াতো বেমাৰ হবয়ে
উম সেইয়েতো
মই বহুত দিন খোৱা নাছিলো আৰু ভাবিলো খাই আহো লগৰ এজনীয়ে লগ কৰিলে।
বোলো বল আৰু সেনেকে গধূলিও ওলাই যাই ভালো লাগে খোজকাঢ়ি এনেই খোজকাঢ়িব আহিছিলো এতিয়া খাই পিনে আৰু ঘৰ লৈ যাম।
উম মা ভালে আছে তোমালোকৰ
অ অ আছে আছে ভালে আছে আপুনি আপোনাৰ দেউতা আছে ভালে
অ মোৰ ঘৰত আছে। ঠিকে আছে চব বিলাক ঠিকে আছে।
বাকি কতো ফুৰিব যোৱা নাই গৰম বন্ধত।
গৈছো গৈছো পুৰা পুৰা গৈ আছে কিন্তু টো বেছি দূৰত যোৱা নাই আৰু ওচৰতে মানে মাহী হঁতৰ ঘৰৰ তে ৰিলে মানে পৰিয়ালৰে মানে আলহী খিনিৰ তাত গৈছো তেনেকুৱা আৰু এতিয়া ভন সি অহা কথা আছে আহিলে তেতিয়া চাগে ফুৰিবলৈ যাম আৰু ভাবিছো তেতিয়া আৰু ক'ত যাম মানে ঠিক কৰা নাই। সিহঁত আহক আহাৰ পিছত
এই কৰিম আৰু মানে কি কৰো কি নকৰো ক'ত যোৱা হয় ভাবিম আৰু গোটেই খিনি লগ লাগি।
অ অ সেনে আৰু গোটেই কিনাই মানে চবোৰে মতে হ'ব লাগিব কিছু ন এটাৰ মতে হ'লেতো নহ'ব উম
কিন্তু ডিচিশন ফাইনেল ডিচিশনতটো মোৰে হ'ব।
অ অ আপুনিয়েই মানে অ সেইটোয়ে কব ওলছিলো, আপোনাৰ কথা মতে চলে আৰু বাক
উম। চলে সিহঁতে কব নহ নচলে নহয় মানে সিহঁতে কব কৈ থাকিব দিম। যদি মোৰ ইচ্ছা নাই মই নাযাওঁ বুলি কম সিহঁতো নাযায় তেনেকুৱা।
অ অ মানে আপোনাৰ ওপৰতে নিৰ্ভৰ কৰে আৰু।
অ সেইকাৰণে মই কৈছো মই একো নকওঁ তহতে কৈ থাক কি কও তাৰে পিছত আৰু পিছত ডিচিচন টো ল'ম আৰু তেনেকুৱা।
উম উম ঠিকে আছে দূৰলে যাব নে নে ওচ ওচৰৰে ক'ৰবাত যাব এনেই?
এনে ওচৰত মানে অলপমান দূৰত যাম আৰু।
হুম হুম।
এই বাচ্ছা আছে ন বাচ্ছ বিলাক অ ঘৰৰ ল ভনকিহঁতৰ সিহঁত বাচ্ছা আছে। ত' বাচ্ছা বিলাকৰ বেম মাৰ হৈ উঠিছে মাত্ৰ। এনেকে অলপ যাব অলপ দিগদাৰো হয়
অ অ নোৱাৰি আৰু আৰু হৈ যাব পাৰে ন আজিকালি
হৈ তো যাব আৰু হাজবেণ্ড মানে স্বামী বিলাকৰ পৰা গালিও হয়তো খাব সেইকাৰণে। ভাবি চিন্তি আহ যাব লাগিব।
অ বাকী নিজৰ ঘৰৰ গাড়ীতে যাব?
অ আমাৰ গাড়ী আছে নহয়। দুখনেই আছে এই কোনোখনত মানে কোনখন ধৰে কোনখনত কেইটা মানুহ হয় চাই লওঁ। যোনখনত মানে মিলে সেইখনতে যাব লাগিব আৰু।
অ ভালে দিয়ক ঘৰৰ গাড়ী থাকিলে আৰু কথা নাই যে গড়ীতে যাব পাৰি। উম পইচাৰো ইমান কথা নাই তেলটো ভৰালেই হৈ গ'ল।
উম তেলটো ভৰালেই হ'ল মই চাহ বনাব যাওঁ ৰবা।
অ চাহ বন যোৱা
উম। মানে চাহ বনাব যাও মানে অলপমান দূৰ আছে দূৰ আছে মানে পাকঘৰ বেলেগত আৰু সেই বেলেগত।
অ মানে ঘৰটো বেলেগত আৰু। অ আস্তে আস্তে ৰ ৰ খাম নাই ৰ।
অ'।
সুধি আছো দিয়া। আহিছিল কোনোবাই কিবা ক জানো? পালো।
ইয়ে নাই। নাই সং মানে কাষতে এটা মানুহ এজন আছিল তাকে কৈছে।
অ তুমি মানে কিবা খাবলগীয়া আহিছা তাত কিজানি ন?
অ অ তাকতে।
অ অ। মই আৰু ভাবিলো কোনোবাই তোমাক গালিয়ে দিলে নেকি বা। ইমান কাম নাই ৰ'বা, এনেকে কৰিছে মই বোলো গিলো কি বা।
নাই নাই মোক কোৱা নাই। মোৰ ওচৰৰ মানুহজন মানে কাষতে এজন মানুহ আছিল। সেই মানুহজনক কৈছো।
অ', ঠিকে আছে দিয়া নহলে।
বাকী এতিয়া চাহৰ লগত কি খাব মানে বনোৱা বস্তু খাব নে দোকানৰ বস্তু খাব?
বনোৱা মানে বনাম বুলি ভাবিছিলো ৰবা, তোমাৰ লগত ফোনো কৰি আছো। অলপমান দি দিগদাৰো হয় ন? দিয়া সদায় আৰু বনায়ে থাকো আজি আৰু কিনা বস্তুৱয়ে খাই দিওঁ। কিনা বস্তু মানে ঘৰত আছে কিবা কিবি। তেনেকুৱাত খাই দিওঁ আৰু। গধূলি ইমান মানে জোৰদাৰ নাখালেও কথা নাই ন?
অ অ মোৰ আৰু কেনে হয় মানে মোৰ দিনতটো মানে নাখালেও একো নাই চলি যায়। মোক মানে গধূলি কিবা খাবা মানে লাগিবই নহলে, মানে মই কিবা বেলেগ হৈ যাওঁ আৰু। মানটো। দিনটো মোক মানে একো খাব নিদিলেও নাই দুপৰীয়া ভাতো নিদিলে দিলে নাই মই চলি যাব। কিন্তু যেতিয়া মানে অলপ অলপ আন্ধাৰ হৈ হৈ আহিব আৰু তেতিয়াৰ পৰা মানে মোৰ মানে কি খাম কি নাখাম সেনে হৈ যায়।
অ'।
উম।
থাকে আৰু বেলেগ বেলেগ মানুহ কিছুমানে দিনতে মজবুত খাই খোৱা মানুহ আছে। কিছুমানে আৰু গধূলি খাই সেনেকে
উম হয় দিয়া।
উম এ মোৰো মানে এয়া আজি দুদিন হ'ল। সেই পৰা
হা
নাই এ মই মানে দুদিন আগত এ ঘৰ পৰা আহিলো এ, ছিকিম গৈছিলো। ছিকিম, দাৰ্জিলিং এনেকে ফুৰিব গৈছিলো। এ তাতে আৰু ঠাণ্ডা ন এতিয়া আমাৰ ইয়াত গৰম, তাতে ঠাণ্ডা। সেনেকে মানে গৰম ঠাণ্ডা মিছো এনেই অলপমান মানে চৰ্দি লাগি মানে এতিয়া জ তাকে মেডিচিন মানে জ্বৰটো উঠা নাই ন উঠিলে খাব পাৰি। কিন্তু, মানে অকমান গাটো মানে চৰ্দি চৰ্দি ভাৱ হৈ আহিছে। সে সেনেকুৱা আৰু গৰম ঠান্দা মিক্স হয়, এ তাকে মই সেইকাৰণে অলমান- বোলো কিবা জ্বলা বস্তুৱে খাই আহো ভাল লাগে ন চৰ্দি হৈ থাকিলে জ্বলা বস্তু খাবলে।
উম' ৰুটি আলু ভাজি খাব পাৰি বা ৰুটি চয়াবিন দে- খাব পাৰিম মোৰ সেইবিলাকে আহে মনত কিন্তু তোমালোকে এতিয়া ধৰা মাংস মাছ- খোৱা মানুহ বলে তোমালোকে আৰু কি খাবা? চিকেন ম'ম' খাবা বা মাংস ৰুটি খাবা।
নাখাওঁ নহয়।
অ'ত,
মই মাংস মাছ, অ' মাংস মাছ কণী এইবোৰাক নাখাওঁ।
অ নোখোৱা, নোখোৱা যদি তুমি কথা না-
অঁ মই মানে এতিয়া এনেই। নাই মই ফু ফুচকা সেনেকুৱা ফুচকাটো জ্বলা থাকে ন। ত সেইটো খাব আহিছো বা এয়া ব্ৰে মানে ব্ৰেড চব তাত থাকে। কে পা পৰঠা এনেকা চিক মানে ফেজ বস্তুবোৰ যিবিলাক থাকে- সেইবিলাক খাও আৰু বাকী চিকেনৰ ফালে নাযাওঁ আৰু।
অ অ অঁ অঁ অঁ।
উম' এতিয়া মানে ফোচ্কাটো ফোচ্কাটো খাই উঠ- ঠিলোঁ এতিয়া দুটা ব্ৰেড চব বান্ধিবলৈ দিছোঁ বাকে পেকিং কৰি আছে এইটো লৈ পিনে আৰু ঘৰত যাম।
অ হয় নেকি, ঠিকে আছে।
অঁ দিয়া।
অঁ কামবোৰ ফিনিছ। কিবা কাম কৰি আছা নেকি পঢ়া শুনাই এৰ- পঢ়ি আছ-
নাই মই কাম বৰ্তমান একো কৰা নাই মই পঢ়িয়ে আছোঁ।
অঁ অঁ এতিয়া পঢ়া শেষ হলে আৰু কিবা কামত লাগিবা।
উম' অঁ সেইয়াই আৰু। কিবা তামানে মানে ভাল চাই এটা কিবা কাম পালে আৰু হৈ যাব আৰু। আজিকালি ইমান পঢ়িবও মন নাযায়।
উম'
মানে বেছি পঢ়ি থাকিব মন নাযায় আৰু মানে। ডিগ্ৰীটো কমপ্লিট হৈয়ে কিবা এটা ভালচাই মানে- চৰকাৰী চাকৰি পালে ভাল আৰু।
সেইটোৱে আৰু চাকৰিটো সকলোৰে-
ভাগ্যত নাথাকে।
থাকিবও লাগ ভাগ্যও কথা আছে এইবিলাক বাৰু কথাটো।
তথাপিও উম' উম' তথাপিও আৰু। চাঁও আৰু কিবা এটা যদি মিলি যায় ভগৱানে মিলাই দিয়ে যদি আৰু।
উম' গত তোমালোকৰ- ৰ'বা দেই।
অ শুনি আছেনে?
অঁ শুনি আছো, শুনি আছো। শুনি আছো ৰবা। মোৰ মানে পানী বা কি আছো তেখেত আহিছে মানে তেখেতৰ গৰম পানী দিওঁ ৰবা। অলপমান ভুল কৰো মানে তাহতক
অঁ অকণমান ষ্ট্ৰি ক্ট আছে ন মানুহজন চাগে আপুনি? আপুনি মানে কথাত গম পায় আৰু।
অঁ ষ্ট্ৰিক্ট আছে।
অঁ সেনেকুৱাই মানে আজিকালি হা মানে স্বামীবোৰ সেনেকুৱাই থাকে।
তাকেহে মানে ষ্ট্ৰিক্ট আছে মানে কেনেকুৱা থাকিলেও কথা নাই, এই মানে মানুহ চানুহ চাবলৈ নাই যাৰে তাৰে আগতে বকি দিব সেনেকুৱা সেইকাৰণে অলপমান হেৰি নহ'লে ষ্ট্ৰিক্টটো মইয়ো আছো।
অ অ বেছি মানে ধৰি এইটো ভাবি নাথা কে আৰু যে বেয়া পাব ক'লে সেনেকুৱা আৰু খং উঠিলে কৈ সেয়াই আৰু।
উম উম তেনেকুৱা আৰু।
উম
কি কৰিব উপাই নাই আৰু ইমান বছৰ অ' এনে
অঁ সেইবুলি আৰু চব চব কথা শুনিবও নোৱাৰি দিয়াচোন।
অঁ মই শুনিব পাৰো। মোৰ আগত শুনিব নোৱাৰো। মানুহৰ আগত ক'লে মানে মোৰ মানে কি হৈ যায় মই যে নাজানো। কেতিয়া কেতিয়াবা কেতিযাবাতো কান্দি দওঁ।
অঁ নিজৰে বেয়া লাগে ন অলপমান লাজ লাজ ফিল হয়।
অঁ সেইটো চবৰে হয় বাৰু।
মোকো কেতিয়াবা ঘৰৰ মানুহে এনেকে বেলেগৰ লগত এনেকে গালি দিলে মোৰ মানে কি হৈ য়াই, মই নিজে নাজানো মানে, কি কৰিম মাথা তো মানে ৱালতে মাৰি দিম নেকি, এনেকুৱা লাগি যায়।
হয় দিয়া।
তাতে আমাৰ আৰু সেই